ভালনেে
ভাল ভাল তোমাৰ
ভাল কি খবৰ
আৰু আছো দিয়া কি কৰিছা
এনেই
পাকেলা
উম তোমাত
ম খালোতে ওলাই গৈছিলো আহিলো
অ ক'ত গছিলিলা
এই কেফে গৈছিলো
আচ্ছা এ মই চোন আজি এটা চানডে পালো মই ভাবিছো ক'তবা যাম এনেকাে শুইছো ন আজি পুৰা চানডে মানে এ তাত উঠিছো আজি আৰু শুইছো খাই কিনে আৰু খুইছো মই আঠটাাত ছো
ইভিনিং
ইভিনিং
ইচমা
তাৰ মানে ইমান দিন পোৱা নাই ন ৰেষ্ট, ইণ্টাৰ্নশ্বিপ চলি আছিল। আৰু কালি চাৰি-উৰি পিন্ধি কিনে, মোৰ মানে পুৰা বেয়া পুৰা বেয়া হালত হৈছে। হা মানে অ এই গৰমত ইটো ট্ৰেডিচনেল টো পিন্ধি গৈছো। তাৰ ওপৰতে আৰু এইকাৰণে। এক এক এক এক
অ
এতিয়া শান্তি মানে।
চাৰ ভেকনত প্লেন কৰা নাই?
কি মানে মই এইটো কৰিম ন, তোমাৰ কম্পিউটাৰ ক্লাছটো
আহ কেতিয়াৰ পৰা জইন কৰিব? যাবা কালিৰ পৰা
উম কালি এডমিশন টো ল'ম কালি কালিৰ পৰা কৰি ল'ম। কিমান লৈছিল এডমিশন টো তোমাৰ?
এডমিশন কিবা টোৱেলভ হানদ্ৰেদ মান লৈছিল নেকি।
অ কি এইটো এ দি চি এ ন?
পি জি বি চি এ।
অ তুমি পি জি দিছিয়ে নেকি। মই এইটো এ দি চি যিয়ে কৰিম তাতে বোলে চব আছে।
অ অ অ ঠিকে আছে।
উম তাতও মানে এইপটো কৰ্চটো টোতেল কম্পিল কৰি কিনে তোমাৰ থাৰ্তিন থাউচেনট
আহ
তোমাৰ কিমান লৈছে? হোৱাও ভাল বহুত আগত কৰিছিলা ন টেনত-ইলেভেনত চাগে
অ এইচ এছ ডি
অ অ অ সেইকাৰণে ন
ময়ো সেই মানে এইচ এচৰ যে বন্ধ আছিল। কলেজ নখোলা তেতিয়া কৰিছিলো তাৰ পিছতো আৰু তাৰ পিছতো কৰিছো মোৰ হৈ গৈছে, খালি ই চাৰ্টিফিকেটটো আনিব আছে।
উম পইচাটো দিব হ'ব চাগে
অ তিনি হাজাৰ, নে চাৰি হাজাৰ দিব আছে।
উম উম সেইকাৰণে দিয়া নাই ন। ইহঁতক চন যদি দিয়া প্লেচমেন্ত আছিল নে তাতে?
আছে আছে।
উম উ মানে আগতো যদি আমি চামাৰ ভেকেচন পাইছ ছিলো আগত, আমি কি এইটো হোম ৱৰ্ক আৰু কি নানি সিফালে যাও। ইতিহা চোৱাচন কি কৰ্চ কৰো নে, আমি চাৰ্টিফিকেট পাম এনেকুৱ আৰু
সঁচায় ফুৰিব যোৱাও নহয় হয়। আমাৰটো এই কলেজ শেষ হলে চব লং হৈ যাব ফ্ৰেণ্ড বিলাক
পুৰা চব ক'ত যাব ক'ত নাই
তেতিয়া চাবা না, কাৰো মেছেজে নাহিব এটাও।
অ আৰু ফৰ ইয়াৰছ ডিগ্ৰী কোনো নকৰে চবে থ্ৰি ইয়াৰ্চটো কৰিব। বিকজ ইয়াতে এতিয়া আমাক স্কিল লাগে
অ
য'তে নোযোৱা তোমাৰ ক'ৰবাত স্কিল আছে নে কিবা।
তাকেইতো
উ, তাতে আমি কিবা বি এড উ এড এডমিচন কৰিলে ভাল আৰু। যদি আমি ফ'ৰ ইয়াৰ্চ টু কৰিম তাতে আমাৰ স্কিলটো হ'ব এক্সপেৰিয়েন্ঞ্চটো হ'ব। মই এইটোৱে কৰিম বি এডৰ নামটো দিম এডমিচন আৰু এইটো কম্পিউটাৰ ক্লাছটো কমপ্লিট হ'বয়ে কৰি কিনে কিবা জব। কৰি কিনে এনেকে কৰে।
এক বছৰ ন তোমাৰ ঠিকে আছে এইদিন হব ক্লাছ তোমাৰ উইকত
তিনি দিনে কৰে।
অ',
উম,
মোৰ সেনেকে কৰিছিলি তিনদিন।
উম, ইমান দিব নোৱাৰা আৰু।
পইছা
চাও জুলাইত পুৰা কৰিম নেকি চাগে।
অ,
উম, জুলাইতচোন এনেও থাকিম ন।
অ, এনেই থাকাতাকে
উম, আগষ্ট পৰা তিনিদিন কৰিম আৰু।
অহ
হম-হম, উ এইটো কলেজত যে মাতিছিল এইটো কিবা দিবৰ কাৰণে গৈছানে?
উম, গৈছো-গৈছো ই কি কয় এডমিট কাৰ্ড ন।
চে মোৰ চছেকেণ্ড চেম।
অ, গৈছো ইমান গৰম ওলাই যাব নোৱাৰি।
অ' আৰু আমাৰ আগষ্টত এতিয়া এডমিশনৰ ফিজ কিমান ছিক্স থাউজেণ্ড ন। অ' আৰ আমি যে এডমিচন যে কৰো ফৰ্দ ছেম ফিফ ছেম।
উম,
উ, কিমানো দিওঁ আমি ছিক্স থাউজেণ্ড নে কিমান দিছিলো।
চেভেন থাউজেণ্ড।
থাউজে ন।
উম,
অহ, এইটো যে ফ্ৰী এডমিশন যে হয় এইটো কি?
এইটো কিবা ইনকাম চাৰ্টিফিকেট লাগে।
উম-উম আৰু এইটো কি কয় তোমাৰ ৰাচন কাৰ্ড।
তোমাৰ আছে।
অ' সে মোৰ এইবাৰো চাগে ফ্ৰী এডমিশনে হৈছে।
অহ,
তোমাৰ লাগিছিল পইচা?
সেইবাৰ তোমাৰ ইনকাম চাৰটি ফিকেত বনাইছিল এইবাৰ বা কি কৰো।
উ, নাই নেকি এইটো।
নাই।
শক
নাই আমাৰ।
ইনকামতটো বনাব পাৰে।
অহ,
নহলি পোৰা ছিক্স নহলে চেভেন থাওযেন লাগিব।
তাকেতো ইমান পইচা
উম
গভমেন্ট কলেজত পঢ়া লাভ কি হ'ল যদি ইমান পইচাই দিব লাগে
অ তোমাৰ এইটো অকল দি দিছে যাৰ যাৰ এইটো কি নাম আছে তোৰ ৰাচন কাৰ্ডত সটোৱে মানে
উম
ইহঁতৰে ফ্ৰী
তাকেতো
উম বি বি এ বিচি এ তেনেকুৱা নাই তাতে মানে তোমাক দিবই লাগিব
পইচা ন
উম তাতে একো নাই
মানে ৰেচন কাৰ্ড নচাই
একো নাই ইটোো প্ৰাইভেট ন
প্ৰাইভেট নেকিটো
উম সেইকাৰণে চুোন বেলেগে থাকে ন
অ ষ্টেণ্ডাৰ্ডো আছে
বহুত মেনহঁতৰ ইহঁতৰ বেলেিগে এটা উম পল্লৱী মেমে মানে আছো কৈ দিয়ে আছো কৈছে আগতে মানে ইহঁত লগত কথা নাপাতিবা আৰু ক্লাছত নাযাবা মানে এনেকে এনেকে ক জানা
কিয়
নাজানো মানে এটা ষ্টেণ্ডাৰ্ড দিব দিছে মানে এটা ষ্টেণ্ডাৰ্ড থাকিবা বুলিোলে কি তুমি বি বি এ বি চি এ ত আ বহুত শেইিকণে শুনা তাই যদি মোৰ লগত থাকে ন তাই কেনেকে থাকিব চাবা
নাপায় তেনেকুৱা কৰিব টিপচাৰে হয় ন
অ
মেমটো কিন্তু বহুত অহংকাৰী
বহুত
মেৱৰ কেফেও আছে বোলে
অ তাতে চবে গৈছিল ন সেইটো কিবা খাব কাৰণে বিব বিছেিয় চ চা চোৱা এতিয়ামি মহি পালে পৰা পইচা পাই আছে তাৰপল
আছামে বিজনেচ কৰিছে
বিজনেচ মাইণ্ড বাট হ'ব লাগে জানাই তুমি যিহেতু এটা জব পাই পষ্ট পাই যে বিজনেচমেন হল আমাক নিজৰ ছাৰকে চোৱা ৱাইফক কি, এতিয়া বিজনেছমেন আমাৰ এইচ, অ, ডি, ৰ
হয় নেকি?
অ চাৰে চাৰ বাই যে এইটো বেটেৰী যে, আমাৰ যে ওপৰত খুলিছিল।
এই চাৰৰ অ।
ছাৰৰ ৱাইফে বনাইছিলচোন।
অ গম নাপাওঁ মই।
আৰু ছাৰে যে তাৰ উপৰত তাতে কম্পিউটাৰ যে চলাইছিল। সিহঁতৰ ছাৰৰেচোন বেনিফিট।
ছাৰৰে হয়।
উম এটা, এটা বিজনেচ মাইন লাগে জানা। নহ'লে তুমি এটা। পুৰা পইচা পাই কিনে একো নাই, যদি তোমাৰ মাইন আছে নহ, দুটা। ফালে দিব পাৰা।
সেইটোৱে নিজৰে ভাল তেতিয়া।
অ মানে চবৰ পৰা পইচা পাই আছে আৰু। ইফালৰ পৰাও সেইফালৰ পৰা।
আমিও কিবা এটা কৰিবলে হ'লে এনেকে থাকি লাভ নাই।
উম আমাৰ ট্ৰিপৰ্ট কি হ'লনো?
কিবা মোক চোন ক'লে টাৱাং যাব।
মোকোচোন ক'লে, জিতেন গ'লে ৰেডি থাকিবা দে। উম কিহত? মানে টাৱাং যাম মানে এতিয়া নহয় টাইম আছে।
হৈছে আৰু কে।
উ মই কৈছোঁ জুলাইত। ট্ৰিপ কৰা আৰু, নহ'লে আৰু নেক্স মান্থৰ পৰাচোন আৰু ফিফ্টচেম ষ্টাৰ্ট।
তাকেতো।
উ তাই কৈ আছে কি কিবা কৰি আছে ৰবা, মই কৈছোঁ ওৱান দে ট্ৰিপটো কিবা কৰা। যদি তোৰ কিবা অ কৈছোঁ এইটো।
বহুত দিন ওৱান ডে ট্ৰিপ যোৱাই নাই নহ। তোমালোকে ভূটান নগ'লা নহ।
নাই মই যোৱা নাই। স্মৃতিৰ লগত আছিলোঁ না। তাই উম তাই যোৱা নাই। মই যোৱা নাই। তাৰ লগত যদি মই কথা পাতিছোঁ তাৰ মানে। আৰু মোৰ ফ্ৰেণ্ড নাছিল নহ, তাই এটা আছিল, সেইকাৰণে যদি তাই নাযায় মই কেনে কাৰ লগত।
অ অ এইবাৰ ওলাবা।
উম এইবাৰ যাম। এইবাৰ চোন তাই নাই।
অহ চামাৰ ভেকেচনটো এনে যোৱা হেন হ'ব আমাৰ, ক'তো নগ'লে।
অ যদি ট্ৰিপটো নকৰিলে আমাৰ এনে যাব আৰু যদি ফিফ্ট চেমেয়ে ফিফ্ট চেমত। পাম তেতিয়া ফাৰ্ষ্ট ডে ক্লাছটো কৰিবাই, যেনে নহয়। ফাৰ্ষ্ট ডে ক্লাছটো কৰিলে কি হয় না, আমাৰ যে এটেণ্ডেন। তাৰমানে বেকৰ পৰা চায়।
অহ।
ফাৰ্ষ্ট ডে-টো এটেণ্ড কৰিলে তোমাৰ টেনচন নাই।
এক তাৰিখৰ পৰাই যাবা।
দুই তাৰিখ। অকল দুই তাৰিখ যাই কিনে এৰি দিম আৰু। ফিৰ যাম আৰু এনেকে।
ঠিক আছে। এডমিশ্বন বা কেতিয়া হয়।
উম এইটোও হয়। ইটো ক্লাছটো ষ্টাৰ্ট কৰি দিব আৰু তে-তেতিয়াই কইৱো। এতিয়া তোমাৰ এডমিচন উম।
ফ্ৰেছাচো আহি আছে ন কি ভাবিছা?
ফ্ৰেচাৰছ অ, ৱে ফ্ৰেচাৰছ আহি আছে। ইহঁতে চোন আগাষ্টেতে কৰি দিয়ে।
আগষ্টতেটো কৰিব আগষ্টৰ নাইনটিন নেকি টুৱেণ্টি নাইনত কৰিব।
অ'।
কি কৰিম বুলি ভাবিছা?
একো নকৰো যাম আৰু। ইমান গৰম মই চাৰিয়ে।
পিন্ধিবই নোৱাৰিম ৰে ইমান গৰমত।
অ', লাষ্ট টাইম কি হালত হৈছিল ভাই।
বেয়া হৈ গৈছে নাচি-নাচি পানী খাব পোৱা নাই জানা।
অ' আৰু আমাৰ যে ৰেড লাইন এৰিয়া, আমাৰ চোন কিমান জোল দিয়ে খেক কৰি দিয়ে। চাৰিটা চাৰে চাৰিটা হলে মানে উলা।
সঁচা। চাৰিটাৰ পৰা ষ্টাৰ্ট হে হয় কলেজত।
সাতটাত আঠটাত বাট ইটো মানে ছোৱালীৰ কাৰণে ছাৰে ভাবিছে। আৰু ভালে হয় নহলে যদি। আৰু যদি এটা কেচ উলালে আমাৰ মানে ফ্ৰেছাৰচে বন্ধ হয়।
অ'।
জিনছ বিলাক কিবা মানে ইমেজ কৰিছো আৰু কিবা যদি এনেকুৱা হয়।
একো নাই দিয়া আমি পালে হ'ল ফ্ৰেছাচটো।
অ', এইটোৱে আগষ্টত পাম নিউ কমাৰ্চ বিলাক। কাঢ়িব। উম,
কাপোৰ ল'বা তুমি?
নলওঁ যি আছে সেইটোৱে পিন্ধি যাম আৰু এতিয়াচোন চাৰিও নাই ভাই।
সচা মৰ নাই।
কাৰোবাৰ খুজিম আৰু খুজি কিনে পিন্ধিব লাগে এটা ব্লাউজ লব লাগিব আৰু।
অ', এই ব্লাউজ প্ৰব্লেম হয়। জানানে কাপোৰ থাকে ব্লাউজ নাথাকে।
আৰু কিবাচ একদম হালকা একদম হালকাটো পিন্ধিলে ভাল আৰু।
অ', অ'।
চব আছো না আগত নাছিল এতিয়া চব-চব। বেজ আমাৰ চবে নাছিম এটা গ্ৰুপ বনাই কেনাই।
অডিটৰিয়ামত প্ৰব্লেম হয় অ' সোমাবই নোৱাৰি।
উম, মই চোন কেনেকে সোমাইছো বাই ইটো গেটত। পৰা সোমাইছো অ' এইবাৰ।